চ
হেল্ল',
ক'ত আছ্?
এয়া মই ঘৰতে আছো। তই?
মই তো এ বাহিৰলৈ এপাক ওলাই আহিছিলো এই গছৰ তললে। যি গৰম পেলাইছে।
উম, আজি গৰমতো বেছি অকণমান উ।
উম, আজি গৰমটো বেছি পৰিছে কিন্তু তেওঁ আজি মানে বতৰটো ভাল কৰি চেগে ক আগ দিন এনেইতো বৰষুণে দি থাকে।
অ।
আজি অকমান ভাল কৰিছে, কিন্তু আজি ক্ৰিকেটটো খেলিব পাৰিম আজি ভাল পিছ পুৰা মজা হৈ আছেগে।
পাৰিম পাৰিম পাৰিম আজি অলপ মাটি দিব লাগিব দেই পিছখনত।
উম মাটি দি পেলাই ধুনীয়াক কে মানে খ ওখ কৰি দিব লাগিব জাগাতো ন? জাগাতো ওখ ওখ কৰি দিলে মা মানে খেলিবলে ধুনীয়া হ'ব।
অ।
আজি পোৱালিও হ'ব বাৰু, আজি তোৰ মানে এৰ ৰ'দ দি আছেটো।
উম, বাকী ভাত পানী খালি।
মই ভাততো খোৱা নাই চাহ খাইছো চাহ খাই পেলাই ওলাইছো। লাহেগে এই এইটো এ উঠিছোহে তোৰ বেছি টাইম হোৱা নাই উঠা কালিতো কাম আছিল যে মপাত উৰিলো আহোকাইলাইল চ ব পছে
উ, অ, আকৌ তুন্দৰ মই কথা এটা শুনিছো এইডাল কি বুলি কয় আমাৰ গাৱত বোলে গাৱৰ ওচৰদি বোলে ৰাস্তা এটা যাব।
অ অ এই এইটো ফৰ লাইন যাব অ আমাৰ মাটি দি যোৱা শুনিছো
উম, আমাৰ মাটিও পৰিছে বুলি শুনিছো কিন্তু
তহতৰ সম্ভৱ এই এইটো তামোল বাৰী চাইডে যাব তামোল বাৰী নহয় এই এইটো ফিচকা ফালৰ যে
আহ এইফালে যাব চাগে দেই আকৌ ৰেলৰ - ৰেলৰ হে কিবা মাতি যোৱা কথা শুনিছো। বাবু
তহত ৰেলৰ যাব চাগে আমাৰ ফলাইন যাব। ফ'ৰ লাইনতটো মানে ৰেলতটো ইফালেছে অ, তাৰপিছত তাৰ অকমান আহ, কিমান মান কও চাৰিশ মিটাৰ মানৰ পাছত চাগে চাৰিশ পাঁচশ মিটাৰ পাছত মানে সেই এই পৰলাইনটো হব তেনেকুৱা মানত হব। উ দিন আছে এতিয়া পাঁচ বছৰ দহ বছৰ লাগিব
লাগিব লাগিব নাই মই এনেই কথাটো সুধিলো মানে কি কোন গাৱত ওলাইছে।
সেইটোয়ে যে গাৱত মইও শুনিছো ওলাই কিন্ত সদি মন আহি জুখি গৈছে বাৰু মণ্ডল তোৰ মানে এই অ, জুখি চখ স জুখি পেলাই মানে চাইছে সি জোগাতটো কেনেকুৱা কি? মান আমাৰ য কাৰোবাৰ ঘৰ ঘৰ চ চাইছে তোৰ ধৰি ল এনে আকৌ কিছুমানে এনেই ঘৰটো সেইকাৰণে এতিয়া আকৌ সিহতক পইচাটো অকণ বেছি
শুনি আছো শুনি আছো বাকী হেল্ল', অ, বাকী তাকে সেইয়া এই এক জুলাইৰ পৰা বোলে কি এক আগষ্টৰ পৰা এই এক জুলাইৰ পৰা বোলে কিবা ভলীবল খেলিম বুলি কৈছিলে ডাঙৰ খিনিয়ে
উম, অ ভলীবল খেলাতো পাৰি দেই কিয় কও মানে এতিয়া ভলীবলৰ আমাৰ চা ভলীবলৰ বলটো আমাৰ এতিয়া বেয়া হৈ গ'ল আৰু নেটখনো মানে ধৰি লও ভালেই আছে। কিন্তু মানে তোৰ কিনিব লাগে চবেই এতিয়া পইচা যদি দিয়ে আমি ধুনীয়াকে ন ত আৰু বলটো কিনি দিল যে আৰু পোৱালিও হয় ভলীবলত পোৱালিও হয়।
তাকে এই এইডাল কি বুলি কয় তোমাৰ এই ডাঙৰ আখিনিয়ে কৈছে বাৰু পোৱালিডাল কি বুলি কয় পইচা দি পেলাই বল এটা ল'ম বুলি আৰু মেইন ন দেখোন।
অ সেইটোৱেই শুন আমি মানে চা আমাৰ এতিয়া এটা ফালে চাগে ছটা আমাৰ আমাৰ গাৱত থাকে নটা।
উম,
আমাৰ গাৱত গলে এটা চাইডেই নটা হব বাকীতো আছেই।
উম,
ইমান এতিয়া মানে পলিখিনি বাৰু ওলাই আহে। ভলীবল খেলিবলে এতিয়া ক্ৰিকেট খেলিবলৈ মানে কি হয় আমাৰ মানে ইমানত ভাল নহয় আৰু। অ, চবেই বেট ধৰিব না পায় কিছুমানে বল দিব নাপায় এতিয়া মানে চবে পায় আৰু এতিয়া ভলীবলত মানে চবে জুপিয়া কৰা হৈ থাকে না এতিয়া চবেই এতিয়া ধৰি লও
নাই ভলীবলত পোৱালিও হয় পোৱালিক মাতি আনিবলগীয়াও নহয়তো।
মাতি আনিব লগগীয়া নহয় গাৱৰ পোৱালি হয় আৰু গাওৰ পোৱালি ভালেই খেলে বহুতেই ভাল খেলে। কিছুমানে-কিছুমানে অৱদান লৈ আহে অৱদান লৈ। সেইখিনিতে অৱদানৰ নিচিনাই ৰখি থাকিব। যেনেকৈ আমাৰ দিব্য দা। দিব্যতাইটো ৰখিয়ে থাকিব কেতিয়া বল আহিব কেতিয়া বল আহিব কিন্তু তাৰ ফালে বল আহিলে সি নধৰেই।
দে হেম।
অ' হেমো আকৌ আ হেইটোকো জানে আৰু এতিয়া বলটো ক'ত আহে কি আহে কেনেকে আহে সিহতে- সিহঁতে পাৰিছে আৰু।
এই আমাৰ ওচৰৰ ৱাইনশ্বপ- ৱাইনশ্বপ খনৰ কথা কথা বোলে মানুহে বহিবলৈ দিয়া নাই বোলে।
এইটো বেয়া হৈছে- এইটো বেয়া হৈছে কিয় কাৰণে কিয় কওঁ আমাক গা অ' আমাৰ গাঁৱৰ ওচৰত যদি এইখন হয়। ধৰি লও আমিয়ে সৰু পোৱালি আমাতকৈ সৰু পোৱালি খিনি যদি তালে যায় সিটো এতিয়া গাছ কাষ্টমাৰ চেল হ'বৰ কাৰণে সিটো বিক্ৰী কৰিবই। তাৰো এতিয়া ইমান বিকি নাযাব সেইকাৰণে সি সৰু-সৰু পোৱালি খিনিকো দিব। মানে সৰু পোৱালি সৰু পোৱালি নহয় মানে আমাত ধৰিল ক্লাছ ধৰিল ফাৰ্ষ্ট ইয়াৰ তেন সিহঁতৰ মানে যোনবিলাক বয়স আ সোতৰ ষোল্ল তেনেকুৱা হৈছে সিহঁতকতো দিব কিয় ক চব এতিয়া আজিকালি ল'ৰা বিলাক কেনেকুৱা ওখ - ওখ দাৰি চাৰি কিছুমানৰ আগতেই আহি যায়।
অ'।
সিহঁতকতো সি ডাইৰেক্ট দি দিব এতিয়া
দিব- দিব কিয় নিদিব আৰু নিদিলেও আচলতে নহয় ইটো কিয় সিহঁতেটো বেপাৰটো আচলতে আমাৰ এই গাঁৱৰ মানুহখিনিয়ে ভুল কৰিলে কিন্তু তাক পঢ়াব দিবই নালাগিছিলে।
পঢ়াব দিব মানে সি এতিয়া লিংকত সোমাইছে সি এতিয়া আমাৰ এইকনতে সোমোৱাহেতেন সি সোমাব নোৱাৰে সি অকমান দূৰত সোমালতো।
উম, মানে কি হ'ল ইফালো নহ'ল সিফালো নহ'ল একে মজ মজলিয়াত কিবা পৰিছে সি।
মজলিয়াত পৰিছে এইটোৱে মানে এতিয়া চা হেইখন এতিয়াতো বালিখিয়া গাও বুলিয়ে কবি নে মহিলা গাও বুলিয়ে কবি। খোন হয় নাই। সেইটো কাৰণে মানে দিগদাৰ হৈছে এতিয়া অম গাঁৱৰ মানুহ খিনি ওলাই আহিছে ভাল কাম কৰিছে ক এ -এইখন যদি বন্ধও হয় এটা ফালৰ পৰা ভাল হ'ব। এনে যদি এইখন চলি থাকেগে। পাছলৈকে কিমান মানে মান এই সৌ পোৱালিগাল বেয়া হ'ব ঠিক নাই আৰু।
তাকে এই সোপা চব পোৱালি সোপা গৈ- গৈ চব আজিকালি আমাৰ গোটেই এইফালে আমাৰ ৰাস্তাডালৰ গোটেই মদাহী মানুহ বহি-বহি থাকে।
চব-চব মদাহী বহি আছে এয়া এতিয়া এয়া এতিয়া এইফালে আমাৰ এতিয়া খাৰ আছে হয়নে নে নাই আমাৰ ৰাস্তাৰ কাষৰ মাটি। ৰাস্তা কাষৰ মাটি দি দে ৰাস্তাতে বহিব এ খাব খাই পেলাই আকৌ তাতে পেলাই পথাৰত পেলাই-পেলাই ভাঙি থৈ যায় পেলাইও নাযায় ভাঙি থৈ যায় এইটো নাই খালে খা কিন্তু খাই পেলাই আকৌ ভাঙি থৈ কিয় গুচি যাৱ।
তাকে কালি শুনিছো বোলে গোটেই দলংখনত গোটেই বোলে একদম হেৰি বটলৰ চিচাৰ ভাঙি গোটেই দলংখন চিচা, চিচা কৰি দিলে বোলে
সেইটো, সেইটোৱেটো বেয়া কিয়নো এতিয়া যদি ইখিনিতে ইয়াক কাম কৰি থাকে তেতিয়া আমাৰ গাঁৱৰ মানুহ ওলাই সেইটো সিটো মাৰি দিয়ে এতিয়া পাছত পাছত কিবা হওক নহক কিয় ক এতিয়া ধৰি লও আহ আমিতো এয়া ভুল কাম নকৰো কিয় আমিয়ে খেতি কৰো আমি এতিয়া চা আমি ধৰি ল কঠীয়া মাৰিব এনে কথাটো কৈছো কঠীয়া মাৰিব গ'লো কঠীয়া মাৰোতে যদি বাটতো চিচা পৰি থাকে, আমিতো এনেও ভৰি জোৰচে, জোৰচে মাৰি থাকিম।
সেইটোয়ে সেইটোয়ে ফালি যাব মানে গছক দিলেই ভৰি ফালি চিলাই পৰিব
চিলাই পৰিব আৰু সেইটো চিলাই তোৰ মানে চিচাৰে কাটিলে অকন বেলেগকৈ কাটে। আকৌ চেচুৱে কাটে চিচুৱে, কাটা নহয় চিচাই কাটিলে ফালি পেলাই গোটেই জেগাডাল
ফালি অ একেবাৰে হেৰি কৰি পেলাই একেবাৰে
আৰু সেইডাল বেয়াও হয়, এতিয়া আমাৰ এতিয়া আহ আমাৰ গাঁৱৰে বোলে মোৰ দাদা এটা তাৰে বোলে হৈছে এতিয়া সুুভন নামৰ সি তাৰে এতিয়া যদি হৈছে এতিয়া সি এতিয়া ৰাস্তা কাষত আলি কাটি আছিলে বোলে মানে মাটিত আলি কাটি থকা টাইমতে যদি তাৰ হৈছে। তেতিয়াহ'লে ৰুোৱনী বিলাকৰ সেয়া কি হ'ব ক
এ ধেই এইবিলাক ৰোৱনী বিলাকৰ আৰু সিতে ৰোৱনী নহয় ইয়াত ৰুবলে
নাহে আৰু তোৰ ৰোৱনী নাহে তোমাৰ।
কেতিয়াবা আমি মানে ৰাস্তা খান্দি দি ওলাই আহো। তাৰ ফালৰ পা আমি যদি এতিয়া এই বাৰিষা চিজনত যদি কিছুমানে এয়া হব এইবাৰ যে ৰোৱনী বিলাক ইমান নাহিবও পাৰে। যি দেখিছো কিয় মই ইমান মানে এ আমাৰ ইফালে এইবাৰেই ইমান অহা নাইকিয়া, মই এনেই ইটোবাৰ আমাৰ ইফালে আ মানে তোৰ ধৰি লও আলি কাটিবলে নহয় কিবা কৰিবলে হাজিৰা মানুহ বহুত আহে জাকে-জাকে আহে।
উম'।
কিন্তু মানে ইমান এটা নাহে আৰু লোকৰ নিচিনা। হাজিৰা কৰিলে মানে হাজিৰা।
তাকে তাল পোৱা নাই অকমান ভাল জেগাত আহচোন। হেল্ল'। হেল্ল'।
অ' এ আমাৰ বোলে এই গাঁওৰ ওচৰৰ গাঁও খনৰ বোলে লৰা এটা ঢুকাল বোলে। পানীত পৰি পেলাই
অ', -অ' তাৰ কথাটো শুনিছো তোৰ এই কলিতা মানে
অ', -অ', - অ'।
অ ম ঘৰৰ ওচৰতে মানে সি এইবাৰ এই বছৰটোতে বিয়া পতা কথা আছিলে। তাৰ পিছত বিয়া পাতা কথা আছিলে সি। মানে আহ স নাছিলে যে বিয়াত তাৰ তেনেকুৱা হৈ যাব। তাক কেছটো জানো নে নাই ভালকে।
উম,
সি।
জানো আৰু এ কেচ মই গ পাইছো এই তোমাৰ এই হেৰি যে এই জাৰনীত বোলে অ। ককা এজন টানি পৰি এনে কেনেকে হেৰাই মৰিলে।
সেইটো কাৰ কাৰ ককা জানো নে নাই সেইটো আমাৰ। পিলু পিলু ওকায়ক। মানে মাকৰ এ বাপ
উম।
সি সন্ধিয়াত সি আবেলি তোৰ নাওঁখন চাব আহিছিলে।
উম।
নাওঁখন চাই পেলাই চ নাছিলে। চাইকেলখন যেনেকৈ আছে তেনেকৈ পৰি থাকিলে কিন্তু মানুহটো গায়ব হৈ গ'ল ক'ত। পৰিলে পানীত পৰিলে বৰাকত বিলাক এতিয়া ক'ত পৰিলে ক'ত ওলাব ঠিক নাই। মানে দ টো বহুত দ এতিয়া। ক'ত পৰিলে সেইটো এতিয়া কোনেও নাজানে আৰু এতিয়া এতিয়ালৈকে বিচাৰি পোৱা নাই। বোলে হা বি বিচাৰি পালে নেকি এতিয়া। অ মাৰিছে মাৰিছে এতিয়া চাই আছে। আহিছে-আহিছে-আহিছে-আহিছে। আকৌ এই ল'ৰাটোক বিচাৰিও এতিয়াও বিচাৰি আছে বে। যোনটো-যোনটো ভৰালি নদী নে কি ক'ত ক'ত যে পৰিছিলে। তাক-তাক বিচাৰিয়ে ফৰিছে এতিয়ালৈকে তাক পোৱাই নাই। আৰু তাত মানে চবে ইষ্টোৰী লগাই দিছে যে কোনোবাই যদি পায়। ক'বাত ধৰি লওঁ ক'ত এতিয়া ক'ত ওলাব কৈ ঠিক নাই হয় নে নাই কিয়নো। দি পানী খুজি। ক'ত-ক'ত পৰি ক'ত ওলাব সেইটো কোনেও নাজানে। সেইকাৰণে এতিয়া ক'ত পৰিব ক'ত ওলাবগৈ এইটো আৰু এতিয়া ভগৱানে জানে আৰু এতিয়া। মানে ইষ্টোৰি থিষ্টোৰি চবে লগাই দিছে যে ক'ৰবাত যদি পায়ই তেতিয়া মানে কমচে কম ঘৰৰ। ডেডবদিটো আহিব হয় নে নাই অকমান সেয়া কাম কৰিব পাৰিব এনে যদি। উ বডিটোৱে নাথাকে কেনেকৈ কি কৰিব ক ঘৰৰ মানুহো এতিয়া বহুত বেয়া হৈ আছে অৱস্থা
তুমি খোৱাও নাই চাগে কোনো।
এ ৰখি আছে আৰু এতিয়া আহিব আৰু বুলি কিন্তু কেতিয়া আহিব এইটো ভগৱানে জানে।
উম।
বাকী ভাত চাত বনোৱা নাই।
নাই এ বনাব যাওঁ আৰু।